অ', কি কৰি আছ?
এয়া আছো, কি কৰি আছা?
অ', ময়ো এনে আছো চাহ খালা।
অ', অ', অ', চাহ খালো।
ভালেই চলি আছে আৰু তোমাৰ?
অ', অ', মোৰো ভালেই।
গৰম কেনেকা পেলাইছে।
একদম মজা আৰু।
সঁচাকে বহুত বেছি গৰম পেলাই দিছে ন এইবাৰ
অহ, আজিতো আৰু বেছি গৰম দিছে।
মানে এই চাৰিদনৰ মানৰ পৰা পালে আজি হলেও বেছি কিন্তু বহুত ঘপককে পেলাই দিছে।
গ তাকেতো আমাৰ যে ফেন কেইখনে একো কামেই নাই কৰা।
অহ। বতাহ বোৰ একদম এনে গৰ গৰম আহিছে।
অ', অ', বাকী ঘৰৰ ফালে চবৰে ভালেই। হেল্ল'। হেল্ল'।
অ', অ'। বাকী এতিয়া কি কৰি আছা হা, হা
আছো আৰু।
অ', অ', এতিয়াতো কলেজ বন্ধয়ে হ'ল।
গৰম বন্ধ কিন্তু ইণ্টাৰ্ণশ্বিপ।
অ', অ', ইণ্টাৰ্ণশ্বিপ ক'ত কৰিছে ইণ্টাৰ্ণশ্বিপ।
অ', মই হেৰিত কম্পিউটাৰ ইনষ্টিটিউচনত কৈছো।
অ', অ'। অ', মই পঞ্চায়ততে কৰিলো এই চাৰ্ভে বিলাকক চাৰ্ভে বিলাকৰ কাৰণে গৈ থাকি থাকিব দিছে গৰমত একে পাই কৈছো আৰু মজা।
কেনেকে ঘৰে ঘৰে গৈ পেলাই সুধিবলগীয়া হৈছে।
ঘৰে ঘৰে গৈ পেলাই মানে চাৰ্ভে কৰিব লগা হৈছে কিবা কাগজ দিছে।
অম।
সেনেকা কৰিব লগা হৈছে আৰু। একদম মানে আজি যি আৰু আজি গৰমত থাকিব পৰা নাই ইমানেই গৰম দিছে।
অ', আৰু তাতে ৰ'দ যে বহুত চোকা।
চোকা অ'।
অ', আকৌ হেৰি ইণ্টাৰ্ণশ্বিপতটো যে চাৰি ঘন্টাতকৈতো ওপৰ লিখিব নোৱাৰি দিনত যিমান কৰিলেও।
অহ পাৰি এ
কিন্তু যোনখন আমাৰ কলেজৰ পৰা মানে ফৰ্ম দিছিল ন কাগজ খন দিছিল। কাগজ খত লিখা আছে যে ত্ৰিশ দিনত চাৰি ঘন্টাকে বুলি
অ', মানে তেনেকৈ নহয় আৰু এইটো হেৰি হয় উ কলেজৰ পৰা দিচে কিন্তু তেনেকুৱা মানে গুৱাহাটীৰ পৰা একো নটিচ দিয়া নাই গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা গুৱাহাটী ইউনিভাৰ্চিটি প অকল ওৱান টুৱেন্টি আৱাৰ কমপ্লিট হ'ব বুলি লাগে বুলি কৈছে আৰু
তেনেক একো নাই ন।
অ', তেনে একো প্ৰব্লেম নাই অ', এতিয়াতো গৰম বন্ধত ৰ কিছুমান ধৰ চবতো স্কুল বন্ধই হৈ যাব কিছুমানে স্কুল স্কুলত কৰিছে সিহঁতে ধৰ পোন্ধৰ বিশ দিনেহে কৰিব পাৰিব।
অ' আৰু কিছুমান স্কুল ধৰ গৰম বন্ধ বুলি অলপ পোন্ধৰ দিন মান খুলি দিছে। হলেও স্কুলত হ'লেহে চাৰি পাঁচ ঘন্টা ওপৰ ন' বেলেগ জেগাত হ'লেতো আমি বেছিকয়ে ক'ব ছ আমি পাঁচ ঘটা, ছঘন্টা, সাত ঘণ্টালৈকে কৰিব কৰিব পাৰিম। এদিনতে যদি কৰোঁ বুলি ভাবোঁ।
পাৰে বাৰু, মই পাঁচ ঘন্টাকৈয়ে মিলাই দিম মিলাই দিম আৰু তেনেকৈয়ে।
অ' আৰু ইমান বেছি ইমান বেছি নোৱাৰি আৰু কেইটাপা
অ' তাক, মই এঘাৰটাপা। এঘাৰটাৰপা চাৰিটালৈকে চাৰিটালৈকে। হা হা?
হা? চাৰিটালৈকে চাৰিটালৈকে খোলা থাকে নেকি পঞ্চায়ত?
অ' পঞ্চায়ত চাৰিটালৈকে খোলা থাকে। হেয়া, বাকী এনেই পঢ়া শেষ হোৱাৰ পিছত কি কৰিম বুলি ভাবিছা?
পঢ়া শেষ হোৱাৰ পিছত উম, চাও চৰকাৰী চাকৰি কিবা হেৰি কৰোঁ পা কুটি পাম নহ'লে আকৌ কিবা বেলেগ
অ' তাকেইতো আজিকালি চৰকাৰী চাকৰি কাৰণে যিমান কম্পিটিচন হৈ গৈছে ন'?
অ'। তুমি কি কৰিম বুলি ভাবিছা?
তাকে ভাবিছোঁ, এইটো কমপ্লিট হোৱাৰ পিছত কি কৰোঁ বা চৰকাৰী চাকৰিৰ কাৰণে কিবা এটা প্লে হেৰি কৰিব লাগিব। কিব এক্সাম চেগজাম দি থাকিম।
এনে কিবা এপ্লাই কৰিছানে নাই?
এপ্লাই তেনেকৈ কৰা নাই, একো পুলিচৰো এপ্লাই কৰিছিলো পুলিচৰ ইত এদিন এদিন দৌৰিব গৈ পেলাই মই তেনেকৈ থলো আৰু ন' নগ'লো আৰু দৌৰিবলৈ।
ম কৰিব মন কি পুলিচত মন নাই?
এ, পুলিচত মই এপ্লাইটো কৰি থৈছিলো, এই পুলিচ লাইনটোত মোৰ ভাল নালাগে। ফিজে-ফিজিকেলটো টাফ আছে অলপ।
অ' ফিজিকেলটোত ওলাই আহিব পাৰিলে ছোৱালী মানুহে হেৰি ইমান এ, এ, মানে লিখা পৰীক্ষাতো ইমান হেৰি নহয়।
ইহল ৰিটেনটো টাফ নহয় সেইটো ইজিয় আছে। কিন্তু মানে ৰাণিংটো হ'ব বাৰু কিন্তু জাম্পটো মানে পুৰা কাহাৰি মাৰিব লাগিব, এক্সডেণ্ট মাৰিলে
অ' কাৰণ দৌৰি পেলাইতো আমি বহুত অ' হেৰি কৰিব নোৱাৰিম ন' পাঁচ ছেকেণ্ডত লোৱাটো ইমান সম্ভৱ নহয় তেতিয়াহে হেৰি বিজ পুৰে পাম। আৰু যদি জামটো চাৰে তেৰ নেকি হ তেৰ নে চাৰে তেৰ?
অ', অ', অ'। ত' এনেই তুমি কিবা এনে এপ্লাই কৰিছা নে নাই?
অ' মই কৰিছোঁ, অসম আৰক্ষী, বন বিভাগ। তাৰপিছত আকৌ জেইলোৱানে।
অ', অ'।
সেয়া আৰু কি হয় জানো দেখা যাবচোন। এনে বুক চুক লৈছা নেকি পঢ়িবৰ কাৰণে?
নাই কিতাপ লোৱাৰ তেনেকে কিতাপ লোৱা
অ', অ'।
কিতাপ লোৱা নাই হেৰি এতিয়া আজিকালিতো মোবাইলতে আজিকালি চবৰে হাতে হাতে মোবাই মোবাইলতে পঢ়িব পাৰি।
মোবাইল সেইটোৱতো। অ' মোবাইলত পাৰি বাৰু।
আজিকালি তে, হা
অ' চেলেবাচটো ভালদৰে জানি লব লাগিব তাৰ
সেই মোবাইল আজিকালি মোবাইলো চব পাই টপিক আমি যদি ভালকে বিচাৰো মোবাইলতে পোৱা যায়।
মোবাইলতে পোৱা যায় অ'।
টপিকো পোৱা যায় চিলেবাছ পোৱা যায় সকলো আজিকালি মোবাইলতে পোৱা যায় কিন্তু মোবাইল মানে মোবাইলৰ পৰা অনলাইন মানে এনেকুৱা হেৰি অনলাইন শিক্ষাৰ পৰা আমাৰ কিন্তু সুবিধা বহুত হৈছে দেই।
সুবিধা হৈছে অ', আকৌ ইউটিউবৰ পৰাও গোটেইখিনি চাই কৰি পৰা হয় নে ইউটিউবৰ পৰাও বহুত সুবিধা হৈছে ন।
অ' আজিকালিতো পৰীক্ষা বোৰত তাৰ পৰাতো পঢ়িলে যে বহুখিনি সময় যায়।
হৈ যায় অ'।
বাকি চাহ তাহ খালা?
অ, খালো তুমি খালা? অ, খালো তুমি খালা?
অ' মই খালো।
অঁ। বাকী কতো ওলাই কৰি যোৱা নাই নেকি এতিয়া ফুৰিব কৰিব।
এ নাই ইন্টাৰ্ণশ্বিপৰ পৰা ওলাব টাইম নোপোৱা হলো নহয়। এটো ৰাতি সদায় যাব লাগে ৰাতিপুৱা যাব লাগে সন্ধিয়া সোমাব লাগে ঘৰ। ত' ভাবিছিলো সেইদিনাখন নামেৰি নামেৰি যাম বুলি ভাবিছিলো কালি তাৰ পিছত আকৌ মানে গাড়ীখনৰ লাইচেন্ঞ্চ নাই তাৰপিছত আকৌ পুলিচে ধৰিব পাৰে বুলি নগলো। চৰকাৰীৰ পৰা
মানে তোমালোকৰ লাইচেঞ্চ
এ', আমা আমা নাই মোৰ লাইচেঞ্চ বনোৱাই নাই নহয়।
লাৰ্ণাৰ খনকে এপ্লাই কৰি ল'বা তেতিয়া হেৰি হ'ব নহয় তিনিমাহ মান চলাই পাৰিবা নহয়।
অ' তাকে তো এপ্লাই কৰিব লাগিব গাড়ীখন তেনেকে চলোৱা নহয় যে সেইটো কাৰে এপ্লাই কৰাই নাই। হয়।
অ' কৰিব ল কৰি ল লাগে তেতিয়া ভাল আৰু। চবলৈ যাবলৈও সুবিধা হয় বা আৰু চৰকাৰী স্কুলখন ধৰে। জানো ৰাস্তাত এনেকে সিমান।
তেনেকৈ মানে হেলমেট নিপিন্ধিলে ধৰে এনেই চৰকাৰী স্কুটিত ইমান নধৰে মানে হেলমেট নলগালে বেছিকৈ ধৰে আৰু।
এইটো কোন কোন যোৱা কথা আছিলে কাললৈ।
অ, মই ভাইটি আমি দুইটাই।
গৰমত যাব পাৰিব আৰু এয়া বহুত বহুত মানুহ গৈ আছে গৰমত ফুৰিবলগীয়া।
অ' তাকেইেতো কিন্তু আকৌ যাবলৈ মন
আমি ভাবি আছিলো কিন্তু মানে গৰম এইটো কাৰণেই যোৱা নাই বহুত বেছি গৰম আমাৰ লাইচেঞ্চ চবৰে আছে কিন্তু ধৰক যাবলৈ বহুত বেছি গৰম পেলাই দিছে।
সেইটোৱে তো অ', গৰমত হেৰি যে অকণ ঠাণ্ডা অকণ ঠাণ্ডা ঠাণ্ডা পৰিলে যাবা আৰু।
ঠাণ্ডা পৰিলে আকৌ পানী জেগালৈ ধৰ ঠাণ্ডা লাগিব ন যাবলৈ গৰমতে গৈ ভাল লাগিব।
আৰু এইবাৰটো বৰষুণ বেছি নাই কাৰণে বৰষুণ বেছি নাই কাৰণে পানী বহা নাই ধৰক।
অ পানী কিন্তু আমাৰ এইফালে পানী নায়ে, টাউনৰ ফালে কি তেজপুৰৰ ফালে কিন্তু পানী বাঢ়ি আছে ব্ৰহ্মপুত্ৰত পুৰা পানী হৈ আছে। অহ ব্ৰহ্মপুত্ৰত পুৰা পানী হৈ আছে।
যোৱাই নাই বহুত দিন হ'লে সেইফালে মই।
অহ অহ। বাকী ঘৰ, ভাত পানী বনাইছে নে ঘৰত।
নাই বনাবহে মায়ে অকমান দেৰিকে। এই দোকানত আছে যে। তোমালোকৰ বনালে?
অ আমাৰ ভাত বনোৱাই নাই, আমাৰ দৰি বনাব, ইমান গৰমত ভাতে জল্দি নবনাই আৰু।
অ
মায়ে বনাব ভাত। আৰু বাকী কোৱা?
অহ।
এনে ইন্টাৰণশ্বিপৰ ৰিপৰ্টটো কেনেকৈ বনাম বুলি ভাবিছা?
উ ৰিপটো এতিয়া কম্পিউাৰ, ভাবিবহে লাগিব। কম্পিউটাৰৰ ওপৰত মানে ধৰা প্ৰথমতে ভাবি ছিলো মই স্কুলত কৰিম বুলি। স্কুলৰ কাৰহেতেন সুবিধা হ'লতেন লিখিবলৈ। কিন্তু এতিয়া কম্পিউটাৰ হেৰি কৰিল ন এতিয়া জুলাইত স্কুল বন্ধ। এতিয়া কম্প ভাবিব লাগে ভাবিব। ভাবিবই লাগিব আৰু, এসপ্তাহ সময়ো আছে বাৰু, এতিয়া গৈছোহে কেইদিনমানান কৰিছো হে মই
অহ অহ।
কম্পিউটাৰৰ ওপৰত বনাবলৈ অকমান অসুবিধা হ'ব।
অ অ মানে বাকী ফৰ্মেটটো কলেজত দি দিলে ধৰ তাৰ ওপ তাৰ সেইখিনি এগেনষ্টতে বনাব পৰা যাব ন।
অ কিন্তু দিয়াই নাই এতিয়ালৈকে আমাৰ।
তাকে ফৰ্মেটটো দিয়া হয় ধৰ অলপ অলপ ভাবিব পৰা গ'ল হয় কি কি এড কৰিব পৰা যাব তাত।
আহ।
দিয়াই নাই এতিয়া।
ক'ব লাগিব, অলপ দিন যাওক দহ দিন মান যেতিয়া বনাব ল'ম ক হেৰি ইছ মানে ফোন কৰি পেলাই ক'ব লাগিব।
অ অ এনে এনেই ধৰি কিমান পেজৰ মানৰ ভিতৰত বনাব দিছে? ত্ৰিশ চল্লিশ পেজ মান বনাব লাগিব ন?
নাই ইমান নালাগে।
অ যোনখিন ৰিপৰট লিখিম সেইখিন ডেইলি লিখ লাগিব নে উইলি লিখ লাগ
তেনেকে লিকিব নালাগে, এ মানে তুমি কি কি কৰিলা কেনেকুৱা কৰিলা সেইখিনি বনাই লিখি দিলেই হ'ল, দহ-বিজ মান হ'লেই হ'ল, ইমান চল্লিশ-পঞ্চাশ পেজ নালাগে। অনলাইনতো হেৰি চালে পাবা ন কেনেকুৱা বনাব লাগে।
তাকেতো মই অনলাইনে ইউজ কৰিম আৰু।
অ তকেই পাবা ন তাত যে হেৰি কেনেকে তেনেকে সদায় খিনিও লিখিব নালাগে, গোটেই খিনিৰ কি কি কি কাম কৰা যেনেকে বনাই মেলি দহ পেজ পোন্ধৰ পেজ মান হলেই হ'ল। এতিয়া ধৰা মই কম্পিউ তেতিয়া কি কি শিকাইছো ঘৰৰ ল'ৰা ছোৱালীবোৰক, ল'ৰা ছোৱালী নহয় ত বত, ডাঙৰ মানুহো আছে ডাঙৰ মানুহো আছে একদম সৰু সৰু, সৰু ল'ৰা ছোৱালীও আছে। সিহঁতক মই কম্পিউটাৰটো কি কম্পিউটাৰ ধৰ, কি বস্তু ধৰ, তাত কি কি থাকে তাত। কি কি মই শিকাইছো কেনেকুৱা সময়ত গৈছো ভ, কেনেকুৱা অভিজ্ঞতা। তাৰমানে সেইখিনিয়ে লিখি পঢ়াব লাগিব।
অ, অ, আৰু মোবাইলৰ পৰা অলপ মাৰি দিবা আৰু। সেইটোতো লাগিবই ন। সেইটোতো লাগিবই বোলো সেইটোয়েতো।
বাকী, ভাল যদি ৰাখো আৰু।
অ, অ, ঠিক আছে দিয়া আহিবা আমাৰ ঘৰত।
অ, আহিম, যাম দিয়া। অ, যাম দিয়া বোলো, তুমি আহিব এতিয়া অ, অ,
অ, অ, ‌হ'ব দিয়া যাম।